ম কোৱা
অঁ অঁ ক'ৰ আা
এইয়া অকণমান এ ওলাই আহিছো আৰু তুমি
অ মোৰো তোমাৰ একদম দিছো নাই দিনটো কিমান গৰম পৰিছে আমাৰ ফালে বহুত গৰম মানে এইকেইদিন তাকে বোলো দিনত তোমাৰ অলপ মানে ধান কুটাবলৈ গ'লোঁ মেইললৈ
অ
অ তাৰপৰা মিলৰ পৰা আহিলো আহি পেলাই তোমাৰ এই লগৰ কেইটামান আহিলে তাৰ বোলে তাৰপিছত যেনিবা পুখুৰীত গা চা ধুলো ধুই পেলাই উঠি দি পেলাই আকৌ যেনিবা পঁৱাত আকৌ গাটো ধুলোোগে যিহেতু বোকা পানী তেনেকুৱা হয় ন কুঁৱা পুখুৰী পানীটো তাৰ পিছত গা পা ধোৱাৰ পিছত তোমাৰল খোলো কাৰেণ্টটো আহিলে আফালে মে এইকেইদ কাৰেণ্ট নছিল দুদিনমানৰ পৰা
উ
তাৰৰা গা চা ধুই খোৱাৰ পিছত তোমাৰ এই এতিয়া সন্ধিয়া টাইমত যেতিয়া বেলি ডুবিলে আৰু তেতিয়া বোলো যাওঁচোন ৰাস্তা ফালেগে গৰতটোও কমিছে বতাহ চতাহ মাৰিব চাগে তাইৰ লগৰকেইটাও আছিলে ওচৰতে একদম কথা পাতি বহি আছিলোঁ বাকী তুমি ক'ত তেতিয়া
মই এতিয়া সেই ঘৰতে আছো মই আজি তোমাৰ হেৰি ইত গৈছিলো এই ৱাটাৰফল গৈছিলো ইমান গৰম হেই বোলো লগৰ খিনি গোট খালে বলা বুলি ক'লে ৱাটাৰফল যাওঁ বুলি তাৰছত গ'লো তালৈ, গৈ পেলাই তাত পানীও চেঁচা পুৰা ৱাটাৰফল বহুত ভাল ভালেই মানে তাত গৈ পেলাই, পাহাৰীয়া জেগা পুৰা একদম তাত গৈ মেলি সোমালো বহুত এতিয়ালৈকে গ'লো গৈ মেলি তাত অ', ধুনীয়াকে গা চা ধুলো কিবা কিবি, খাই মেলি আকৌ তেনেকে আহিলো আৰু অ', ানে পিছফলো গৈ মেলি তেনেকে ফূৰ্তিও কৰিলো, লগৰখিনিৰ লগত অকণমান তেনেকে তেনেকে যাব লাগে মাজতে ত মাজে মাজে ওলাই মেলি এনেকে গ'লো, সেইটো কেনেুৱা ত তাতে ইমান গৰম দিছে সেইকাৰেক মই লাই গলো আৰু
তাকে যাব লাগে, যাব লাগে, তাকে একদম এইবিলাক যাও নে সাৱধান, একদম তোমাৰ পাহাৰীয়া জেগাতো মানে হাত ভৰি ভঙাও চান্স থাকে যিহেতু পানীও ঢৌটো বেছি হয় চাগে সেইটো জেগাত তোমালোকৰ আৰু বাইক চাইক লৈহে গৈছিলা চাগে এইবিলাক মানে অ বাইক চাইক
সাৱধান হ'ব লাগে বাৰু দেই, সেইটো মানে তাত পুৰা পাহাৰীয়া ডাঙৰ ডাঙৰ শিল থাকে, এইবোৰ প পিছলো তেনেকুৱা হয় মানে
উম, উম, হয়, হয়, তোমাৰ আমাৰ ছাইডেও আছে ডাঙৰ এনেকৈ ৱাটাৰফল কিন্তু মানে মানুহ
উম,
অ',
এতি যোৱাৰ পিছতহে তুমি মানে, জেগাটো পাবা মানে মেইন ৱাটাৰফল টো
অ', সেই তেনেকেই মানে, বহুত দূৰ যাব লাগে তেনেকে এই জোতটো মানে, বহুত ধুনীয়া হয়, বহুত দূ দূৰণি মানুহে চাবলৈও আহে হা, তাৰ পিছ তোমাৰ তুমি যে ক'লা এতিয়া ৰিক্ক আছে অকনমান মানে, যাবলৈ তেনেকুৱা ৰিক্ক আছে সেইটো হয়, কিন্তু হ'লেও মানে লগত সেই লগত ফূৰ্তি কৰা হিচাপ পৰা যোৱা হয় যে তেনেকে, সেইটো কাৰণে গ'লো আৰু তেনেকে আৰু সেইবোৰ জেগা গৈ পলে চাবগেও লাগে, যাবও লাগে তেনেকুৱা আৰু এইটোতো ছিজন লৈ পেলাই যোৱা হয়, এতিয়া গৰম দিনত যোৱা হয় তেনেকুৱা জেগালৈ, তটো আমাৰ ঠাণ্ডা দিনতো যোৱা নহয়, সেইটো কাৰণে যাব লাগে মাজে মাজে অ', তাত সেইবিলাক লগৰ বিলাকত গ লগত আৰ উৎপাৰ হয় বাৰু দেই, উৎপাত হয় যদিও ম মানে, তেনেকে আৰু লগৰ খিনি অলপ ভাল হ'ব লাগে, নিজে বুজি পাব লাগে
হয়, হয়, সেইটো হয় যাব লাগে তোমাৰ এনেকুৱা এটা ছিজননৰ হয়, এতিয়া গৰম দিন আহিছে জুলাই মাহ, এতিয়া তুমি গম বন্ধও পাঠা চাগৈ কলেজ চলেজ বন্ধ এইটো টাইমত নগ'লে, কউতা যাবানো আৰু তোমাৰ এইটো টাইমত এনজয় নকৰিলে অ', এইটো টাইমত তুমি এনজয় নকৰিলে, ডাঙৰ যেতিয়া অলপ বয়সস্থ লেখিয়া হবা, তেতিয়াতো এঞ্জয় কৰি'লে টাইম নোপোৱা এতিয়া লগৰ আছে যাব লাগে এইবিলাক কৰিব লাগে কিন্তু এতিয়া পাহাৰ যিহেতু পাহাৰীয়া জেগা, জীৱ জন্তুবিলাক এইবিলাকৰলৈও ভয় থাকে, এইবোৰ সাৱধান হ'ব লাগে মানুহ যোৱাটো যাব লাগে, হাতত অলপ মানে হেৰি চ লৈ আৰু, নি নিজকে চছেফ কৰি যাব লাগে আৰু মানে
উম, সেইবিলাক দেখা বিভিন্ন ধৰণৰ বেয়া কেচো ওলাই থাকে, বাৰু এনেকে কোনোবা কাৰোবাক মাৰিলে, তেনেকুৱা ধৰণৰ তেনেকুৱা নিউজউ যতো পোৱা হয়, কিন্তু হ'লেও চব সময়ত নহয় মানে, কোনো মানে এনেকে লগৰ লগত যাব লাগে আৰু, এনেকে ফুৰি মেলি আহিব লাগে আৰু আহেতো, বহুত মানুহো আহে তাত মানুহ থাকেই, আৰু তাত সোমাবৰ কাৰণেও তোমাক মানে, এনেকে তাৰ মানে, হেৰি আছে তাত মানুহ আছে মানে এখন কমিটি আছে, কমিটিয় তাত সোমোৱাৰ আগত তাৰ ওৰত চাৰ্জ দি যাব লাগিব, তেনেকুৱা হয় অ', তালে মানে, তাত আৰু লেতেৰা চেতেৰা কৰিবও নিদিয়ে
নোৱাৰি নোৱাৰি অ হয় আমাৰ ইয়াতো আছে পুৰা বনভোজস্থলী আছে এনেকে ৱাটাৰ ফল আছে তাত তুমি যাব হ'লে প্ৰথম এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি কৰাত তোমাক এটা টিকেট দিব। তাত তুমি নিজৰ বাইকখন থ'ব লাগিব। যিহেতু তুমি ভিতৰলৈ যাবা তাত বাইক থ'বলৈ জেগা নোপোৱা নহয়। পানী গোটেইখন। পাহাৰৰ ভিতৰত তোমাৰ বাইকখন থ'লা থৈ পেলাই তোমাৰ যিবিলাক লাগতিয়াল কেইটা ল'লা আৰু যোনকেইডাল দৰকাৰী নহয় তাতে তোমাৰ সেই তেওঁলোকে ৰিষ্ক ল'ব। তাত তোমালোকে থোলা থৈ পেলাই দুই তিনি কিলোমিটাৰ খোজ কঢ়াৰ পিছত তুমি জেগা পাবা মানে তাত। তাৰপিছত সেই জেগা পোৱাৰ পিছত তুমি গা চা ধুই মেলি আকৌ নিৰ্দিষ্ট এটা টাইম আছে সেই টাইমটোত যদি তুমি ওলাই নাহা মানে তেতিয়া তোমাৰ হেৰি হ'ব মানে। সিহঁতে মানে নিৰ মানুহ গৈ পেলাই সিহঁতক উলিয়াই আনিব মানে এটা টাইম যিহেতু আন্ধাৰ হ'লে হাতী চাতীৰ পৰা অসুবিধা হয় ন।
উম, উম।
উম, সেইটো কাৰণে মানে হাতীৰ কিবা জন্তু জন্তুিব তোমাৰ বিপদ হ'ব। সেইকাৰণে মানে তেওঁলোকে সেইটো তেওঁলোকৰ দায়িত্ব যিহেতু তুমি পইচা দি সোমাই গৈছা নিৰ্দিষ্ট। টাইমত তোমাক তাৰপা মাতি আনিব সেয়াই আৰু তেনেকৈ নিজকে চেভ কৰি যাব লাগে। যিহেতু ভালকৈ গ'লে নিজেও আকৌ ওলাইহে পাৰিবা।
আৰু মানুহখিনিয়ে আছে নহয় মানুহখিনিয়ে তাৰ কমিটিয়ে তাত নিশ্চয় সিদ্ধান্তও লয় তেনেকে সেই তেনেকুৱাকে যাব লাগে। আৰু বাকী কোৱা বেলেগ কিবা হেৰি ফাৰ্মৰ মই মানে ব্ৰইলাৰ ফাৰ্মখন খুলিছোঁ।
হয়, হয় একদম ভাল কৰিছা খুলিব লাগে এইবোৰ। কিমান পোৱালি কিমান ভৰাইছা এতিয়া?
হেৰি হয় অলপ কষ্টও হয় মানে অলপ মই মানে বেছি ডাঙৰকে খোলা নাই মই যিহেতু অকলে। কৰিছো আৰু হেৰি কৰিছো। তেনেকে অকলে খুলিছিলো এনে বেছি ডাঙকে খোলা নাই সৰুকে খুলিছো আৰু।
অ', পোৱালি কিমান মান ভৰাইছা এনেই?
পোৱালি মই বেছি ভৰোৱা নাই দুশ মান ভৰাইছো। নিজে কিনি আনি তাৰ পৰা তাৰ মই মানে সময়তে সিমানটো ভবা নাছিলো এতিয়া কামটো কৰি পেলাই মই যিমানটো মানে যেনেকে অনুভৱ কৈছো প্ৰথমতে ভাবিছিলো এইটো ইমান কষ্ট নাছিলে তেনেকে মই ভাবিছিলো। তাৰ পিছতহে গম পালো পোৱালি খিনি অনাৰ পৰা তোমাৰ তিনদিন মানলৈকে বহুত কষ্ট হয়। তোমাৰ তাত গোটেই পোৱালিখিনি একেলগত মানে ৰাতি হ'লে থোপা খাই গুচি যায় এনেকে মানে গোটেইখিনি। তাত আকৌ এনেকে খেদি খেদি সিহতঁক অতৰাইও ৰাখিব লাগিব যেতিয়া নিজে খাবলৈ শিকেগে আৰু তেতিয়াৰ পৰা ভাল হয় আৰু।
তেতিয়াবা আৰু সময়মতে ভেকচিন মাৰিব লাগে সময়মতে দ্ৰৱ পাতি চব দিব লাগে আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে বিভিন্ন তাৰ পৰা গোন্ধ ওলাই। পৰি মানে পৰিষ্কাৰ কৰি ৰাখিব লাগে সেইটো কাৰণে। আমাৰ কষ্ট হয় অকলে তেনেকে আমি কৰো বুলি ক'লে তোমাৰ আমাৰ ইয়াতো গাঁৱলীয়া জেগা। হয় বিভিন্ন মানে ধেৰ ঠাই চন পৰি থাকে ত আমি কৰো বুলিলে আমি গোটেই ল'ৰা
উম, উম হয় পাৰি পাৰি হয়। হয় তোমাৰ এতিয়া তুমি যে ক'লা এতিয়া মানে হেৰি ফাৰ্ম খোলা কথাটো। কষ্ট আছে যিহেতু য'ত লাভ বেছি আছে তাত কষ্টও তোমাৰ বেছি আছে। কাৰণ তোমাৰ ঘৰতো বনো তাত তোমাৰ চূণ মাৰিব লাগিব ভুচি দিব লাগিব কাৰেণ্টৰ ব্যৱস্থা থাকিলে তোমাৰ তিপালৰ ব্যৱস্থা থাকিলে বাহঁৰ খৰচ মানে বহুত খৰছ। তাৰপিছত যেতিয়া পোৱালি চিষ্টেম কৰিব লাগিব তেওঁলোক এই পোৱালিখিনি থোপ খাই থকাৰ পৰা তোমালোকে আঁতৰাই ৰাতি খেদি লাইট চাইট দি সাৰ পাই সাৰ পাই থাকিব লাগিব। আৰু সেইবিলাক মানে কষ্ট আছে তোমাৰ প্ৰথম দিনা আনি অ' প্ৰথম তুমি মেডিচিন
এনেকুৱা হয় এতিয়া গৰম দিন। গৰম দিনত পুৰা বেমাৰ লাগি পুৰা মৰি যায় সিহঁতৰ এনেকুৱা ভাইৰাছ টাইপত আহে যদি কেনেবাকে যদি সেইটো লাগে এটাই যদি গাটো যদি লাগে গোটেই শ শ পোৱালি মৰি যায় পুৰা
মৰি যায়, মৰি যায়, হয় তোমাৰ এটা পোৱালি মানৰ লগত বীজাণুটো লগা মাত্ৰ তুমি তাক চিপাৰে্ট কৰি দিবা সেইটো তুমি ডাঙৰখিনি লগ নাই সেইবা মানে হয়। হয়, তুমি এটা পোৱালি যেতিয়া হেৰি লাগিব তেতিয়া তাকেহে আমাৰ ফালেও তোমাৰ বহুত গম দিছে। মাটি পৰোৱা নাই মানে বৰষুণৰ, বৰষুণ নাই এইকেইদিন
উম।
শুনি আছনে। অ', তোমাৰ মানে এইকেইদিন তোমাৰ বৰষুণ নাই চাৰি পাঁচদিন হ'ল তাৰপৰা খেতি মাটি চহাই থৈছে কিন্তু এতিয়া মে পানীৰ প্ৰব্লেমত কঠীয়া তুলি ফা আছে কিন্তু মাটি ৰুব পৰা নাই মানে আমাৰ কৃষকসকলে আমাৰ এইটো চাইডক বহুত প্ৰব্লেম দিছে যিহেতু গছ গছনি নাইকিয়া আছে পাহাৰত
অ'।
এতিয়া সেইকাৰণে বৰষুণৰ পৰিমাণ কমিছে সেইবিলাকেও গছ আমি সেইটো কাৰণে ৰুব লাগে।
সেইটোৱে আমি শুনা অ', আমি মানে সেইটো কাৰণে হেৰি কৰিছো আমি তেনেকে এটা মানে কথা এটা ভাবিছোঁ আমি এনেকে গাঁৱৰ ল'ৰা খিনি যে গাঁৱৰ ল'ৰা খিনি লগ খাই পেলাই শুনিছা নাই।
অ', মানে গোটেই গাওখিনি লৰা পেলাই গোট ৰাস্তা কাাহেে এনেকে গছ ৰোৱা এনেকে
হয়, হয়। হয়, হয়।
এয়া গৰু বিভিন্ন ধৰণৰ এনেকে খাব।
মানে বাহ আ খা পেলাই ঘেৰা দিবলগীয়া
আহ
কাইলৈৰ পৰা কামটো আম কৰা কথা ভাবিছো সেই তোমালোক ওালাই মেলি আহিবা তেনেকে গ
হয়, হয় একদম ভাল, ভাল। হয় ভাল পদক্ষেপ হাতত লৈছা হয় এইবিলাক আমি এতিয়াই নকৰিলে তোমাৰ এটা সময় আহিব যিটো সময়ত তোমাৰ উঠ ছিক্সটি ডিগ্ৰী পাই যাব তেতিয়া মানুহখিনি কেনেকৈ জীয়াই থাকিব আৰু তোমাৰ এতিয়া যি যোৰ সেয়া হাৰত তোমাৰ গছ গছনি কাটিব লৈছে সেইটোতো অতি শীঘ্ৰেই হ'ব তোমাৰ এইটো তুমি চাই থাকা গছ গছনি নাইকিয়া হ'ব তোমাৰ অক্সিজেনৰ পৰিমাণ কমি যাব তোমাৰ অক্সিজেনৰ পৰিমাণ কমি গলে জীৱ জন্তু জীয়াই থোৱা কিমান প্ৰব্লেম হ'ব তুম এইটো ভাবি চোৱা আৰু এইটো যিটো তুমি ক'লা এতিয়া যে কিবা গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছা হয়, সেইটো একদম পুৰা হাণ্ড্ৰেড পাৰ্চেণ্ট ভাল কাম কৰিছা মানে সেইটোত আমি সন্মতি দিছোঁ আৰু আমিও আমাৰ জেগাটো আমি কৰিবলৈ চেষ্টা কৰিম। এইটো ভাল কাম মানে গছ পুলি ৰুব লাগে তেতিয়াহে তোমাৰ পৰিৱেশখন সেউজীয়া হৈ থাকিব। এটাক ভাল কামত সদায় আগুৱাই আমিও আগবাঢ়ি যাম এনেকুৱা পদক্ষেপবোৰ লৈ থাকিবা আৰু আমাকো উপদেশ খিনি দি যাবা।
উম।
হয়, হয় সেনেকে আগুৱাই যাব লাগিব।
সেইটোৱে মানে আমি মানে সেইটোয়ে শুনিবা এতিয়া আমি যদি গছ গছপুলি ৰু পোৱা ধুনীয়াকে পৰিবেশো ভালে থাকিব আৰু এতিয়া ইমান গৰম হৈছে এতিয়া গছৰ তলোৱা মানুহে জিৰণিও ল'ব পাৰিব শীতল বতাহ খাব পাৰিব তাৰ পৰা অক্সিজেনিনিও মানে অক্সিজেনৰ অাৱ আজিকালি মানে কাৰ্বনাই্স চেনে বেছি হৈ গৈছে বেলেগ গেছ বেছি হৈ গৈছে অক্সিজেনৰ পৰিমাণ কমি গৈছে আৰু তেনেকে আমি হে গোটেই মানে অক্সিজেনো পাম তেনেকে হয়তো সেই কাৰণে আমি তেনেকে ভাবিছো কৰিম বুলি আৰু এতিয়া তুমি চাবা আমাৰ এইফালে পথাৰখন যাব পথাৰখনত তোমাৰ গোট ইমান ডাঙৰ পথাৰ আছে পথাৰখনৰ মাজত এজোপা গছ নাই আৰু এতিয়া আজিয়ে যিটো ৰ'দ হৈছে তাত যোনখিনি মানুহে তাত খেতি কৰি আছে কৃষকে খেতি কৰি আছে আৰু তেওঁলোকে জিৰাবলৈ অকমান জেগা নাইকিয়া হৈছে এজো এজোপা গছৰ অভাৱত তাৰ মাজত যদি এতিয়া যদি পথাৰৰ মাজত যদি গছ চছ থাকিলেহেঁতেন গছ চচ থাকিলেহেঁতেন তাত মাজে মানুহে বহি চাহ খাব পাৰিলেতেন তাত বহি ধুনীয়াকে জিৰণ লব পাৰিলেহেঁতেন ৰেষ্ট লৈ ধুনীয়াকে কাম কৰিব পাৰিলেহেঁতেন।
হয় হয় আমাৰ আমাৰ চাইডতো তোমাৰ কি হৈছে এতিয়া তোমাৰ পথাৰত মানে। তেনেকুৱা গছ দেখিব আৰু যিখিনি ডাঙৰ ডাঙৰ গছ আছিলে সেইখিনি তোমাৰ চৰকাৰে কাটি কুটি চব আদায় কৰিছে মানে। এতিয়া তোমাৰ জিৰণি লবলে এজোপা গছ নাইকিয়া আছে ডাঙৰ গছ মানে তোমাৰ চব হাল বাবলৈ এতিয়া কৃষকসকললে একদম হেৰিয়াত পৰিছে মানে তোমাৰ গছ নাই যিহেতু এতিয়া বাৰিষা কাল এতিয়া তোমাৰ ৰ'দটোও বেছি হয় এতিয়া ৰ'দটো বেছি হোৱাৰ লগে লগে তোমাৰ। চাঁত বহি পেলাই অকণমান মানে চাহ তামোল খাবলৈও তোমাৰ ৰ'দ নাইকিয়া আছে। তাৰ ফলত কি আমাৰ অক্সিজেনৰ পৰিমানটো কম ব ধৰিছে আৰু তোমাৰ গছ গছনি নাইকিয়াৰ ফলত তোমাৰ জীৱ জন্তুৰ থকা বাসস্থান। খিনি নাইকিয়া হ'ব ধৰিছে।
আৰু তাৰ ফলতে আমাৰ বৃদ্ধি পাব ধৰি।
সেইখিনিয়ে মানে এইখিনি যদি আমি এতিয়াই হেৰি নকৰোঁ তেতিয়া আমাৰ প্ৰব্লেম হ'ব। এইখিনিৰ প্ৰতি আমি চকু দিব লাগিব তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্ম খিনিও আগুৱাই যাব পাৰি।
উম সেইটোয়ে আৰু এতিয়া তুমি এইটো চাবা এতিয়া আমি যোনখিনি কাম কৰি দেখাও বা আমি যোনখিনি কাম কৰো সেইখিনিক লৈ পেলাই তোমাৰ বেলেগ মানুহ যোনখিনি সৰু সৰু ল'ৰা ছোৱালী হয় সৰু সৰু ল'ৰা ছোৱালী তেনে সৰি তাকে শিকিব। শিকি পেলাই তোমাৰ তাকে কৰিব সেইটো কাৰণে আমি প্ৰথমতে আগবাঢ়িয়ে আমি তেনেকে দেখাব লাগিব যে আমি এনেকুৱা কাম সেয়া দেখিবা যে আমাৰ আগৰ দাদা বাই তেনেকেই মানে কাম কৰিছে আৰু সেই কাম খিনিকে সিহতি তেতিয়া কৰিব লগিব। তেতিয়া মানে ভাল থাকিব আৰু সেইকাৰণে আমি আমি আগৰণুৱা হৈ পেলাই মানে আগ ধৰি আমি নিজে কৰি দেখাব লাগিব তেতিয়া সৰু সৰু ল'ৰা ছোৱালি তেতিয়া আমাৰ তলৰ প্ৰজন্ম খিনিয়ে
হয় হয় আমি।
তেতিয়া মানে সেই কাৰণে আমি সেই তেনেকুৱা কৰিব লাগে।
কুনবা আমি যদি আমাৰ প্ৰজন্মটোৱে যদি এইখিনি প্ৰতি চকু নিদিওঁ। তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্ম যিখিনি উঠি আহিছে। সেইখিনিৰ কাৰণে এটা ভ ভূুল অন্ধকাৰ ওপৰত তেওঁলোক সোমাই পৰিব মানে। তেওঁলোকৰ দিনলে মানে উত্তাপ এনেকুৱা বৃদ্ধি পাব তেওঁলোকে মানে থাকিব নোৱাৰা হ'ব মানে গৰমত। প্ৰকোপন নাই নাই আমি চকু দিব লাগিব যিহেতু।